হেল্ল'
অ শুনিছো তুমি শুনিছা।
অ কি কৰিছা?
এ এনে আছো কি কৰিছা?
ময়ো এতিয়া এনেই আছো বাৰু দেই। আহ কি? খোৱা বোৱা কৰা হল আৰু খালো আহ। অ হেৰি তুমি খালা।
অ ময়ো খালো।
অ খালা ন আৰু পিছে কি বনালা আজি খানা।
আজি দালি বনালো তাৰপিছত কল। পুৰি আলু ভাজি তাৰপিছত তোমাৰ এই আৰু চালাদ তেনেকে বনালো আৰু ইমান গৰমত কি খাবা নোহ এইবোৰে আৰু
এই কুন্দুলি খাবলৈ যে ময়ো বৰ ভাল পাওঁ দেই তাতে গৰম দিন কেইটাত আও কুন্দলি অ অকণমান টেঙা টেঙা ন সোৱাদটো খুব ভাল লাগে আকৌ খাবলে
অঁ।
এ তোমালোকৰ ঘৰত চবে খায়নে কুন্দুলি?
অঁ অ‍ঁ খাই খাই।
অঁ। আমাৰ আমাৰো খায় বাৰু খালী তাতে এজন থাকে ন নোখোৱা।
অঁ অঁ ওলাই নহয় অঁ ঘৰখনৰ এজন নহয় এজন তেনেকুৱা। ওলাই নঁ!
তাকে মই ভাবো আকৌ কুন্দুলিটো খাবলৈ ইমান টেষ্টী। আকৌ সেইটো। খাবলে বেয়া পাবলগীয়া কি আছে বুলি ভাবো।
তাকে এ ল'ৰা ছোৱালীবোৰ জানাই আৰু এইটো খাওঁ সেইটো নাখাওঁ সিটো খাওঁ সেইটো নাখাওঁ তেনেকুৱা আৰু
অঁ তাকে তাকে আৰু বাকী। হেৰি তুমি এতিয়া যে হেৰি প্ৰজেক্ট এটা কৰি আছো বুলি কৈছিলা নহ!
অঁ
কৰিবলৈ ভাল পাইছ চাগে?
অঁ ভালে পাইছো কৰি আছো আৰু লাহে লাহে তেনেকে।
অঁ হয় হয় হয় এই কামটো ভাল আৰু লহ
অঁ ভাল ভাল
আৰু তুমি অকলে কৰা নে আৰু কোনোবা আছে তোমাৰ লগত?
আছে আছে আমাৰ মোৰ আমাৰ ওচৰৰে লগৰ ভণ্টি কেইগৰাকী মান আছে
অঁহ অঁহ অঁহ ঠিকেই আছে দিয়া মানে তোমাৰ সেই লগ লগে ভাগে কৰিলে কাম বিলাক কৰি বেছি ভাল লাগে নহয় উঁম উঁম আৰু পিছে এই হেৰি কি কয় আমৰ আচাৰ চাচাৰ বনাছা নে?
বনাইছো বনাইছো এইবাৰ আমাৰ
উঁম উঁম উঁম এইবাৰ আম বহুত লাগিছে।
অঁ এইবাৰ আম ইমান হৈছে ন গছত। মোৰ অক তেনেকে পাৰি আনি দিয়া মানুহ নাই ন মই এই ওচৰৰে ল'ৰা বিলাক পাৰিবলৈ যায় নহয় বিক্ৰী কৰিব ওলাই আহে, মই তেনেকে সিহঁতৰ পৰাই কিনি লৈছিলোঁ। বেছি বনোৱা নাই আৰু অকণ বনাইছো।
অঁ অঁ অঁ এই হেৰি মানে আমৰ আচাৰ চবেই মানে বেলেগ বেলেগ ধৰণেৰে বনায় নহ!
অঁ চবে বেলেগ বেলেগ ধৰণে বনাই।
অঁ তুমি এনেই কেনেকে বনোৱা অকনমান কবা নেকি?
অঁ মই কি কয় তোমাৰ এই আম খিনি গছৰ পৰা মানে কিনি অনাৰ পিছত আৰু মই ভালকে ধুই তাত উ সৰু সৰুকে কাটি নিমখত মানে ৰাতি গোটেই ৰাতিটো তিয়াই থওঁ নিমখত অঁ তিয়াই থওঁ। পানী নিদিও মানে ধৰা তোমাৰ নিমখ সানি কেনে তোমাক ঢাকি মেলি থৈ দিওঁ ৰাতি। তাৰিছত ৰাতিপুৱা আৰু উঠাই কিনে তাৰ পৰা ৰদত দিওঁ।
অ
দিওঁ তাৰপিছত দুদিনমান ৰ'দত দিলেই হৈ যায় আৰু দুদিনমান ৰ'দত দিয়াৰ পিছত সেইখিনি মচলা, এনেকে তোমাৰ জিৰা, ধনীয়া, জলকীয়া এইবিলাক
মছলা দিও আৰু গুটা মচলাবোৰ আনো আনি পিনে তোমাৰ অকমান কেৰাহিতত গৰম কৰি মিক্সি দিও
উম উম
চিকিনে তোমাৰ সানি কিনে তাৰপিছত তেল গৰম কৰি কিনে তেনেকে আৰু ইউ আৰু।
অঁ
ভোট জলকীয়াত দি দিলে আৰু তোমাৰ বেছি ভাল হয় আৰু জ্বলাটো হয় ন? তাকে চবেইতো খাবও নোৱাৰে যে ভোট জেলকীয়া দিলে।
উম
সেইকাৰণে মই দোকানৰ সৰু জল ভোট জলকীয়া আচাৰো বনাইছো বাৰু এইবাৰ মই।
অ ভোট জলকীয়া ন অঁ এই ভোট জলকীয়াটোৰনো গোন্ধটোৱে মানে আকৰ্ষণ কৰে হয় নাই খাবলে খাবলে মন যায় অ তাকেহে এ আমৰ আচাৰ আক তুমি যেনেকে ক'লা আমিও তেনেকৈয়ে বনাও দেই তাৰপিছত আৰু অ একে বনাওঁ খালী আমাৰ মানে ভণ্টিহেতক ঘৰত আকৌ অকনমান বেলেগ কে বনাই জানা?
অ কেনেকে বনাই?
আমবিলাক প্ৰথমে ধুই চাফা কৰি ল'ই, তাৰ পাছত কাটি লয়, কাটি গৰম পানীত তিয়াই ৰাখে অ তাৰপিছত আমিতো তোমাৰ সেই নিমখত ৰাখো ন তাৰ পৰা পানী অ পানী খিনি মানে ওলাই জাবলে দিওঁ নহয় জানো? নিমখটো অ নিমখখিনি তাৰ ভিতৰত সোমাই যায় তেনেকুৱা কৰোঁ। তাৰপিছত অ তাহাঁতি নহয় মানে সেই গৰম পানীত মানে অলপ গোটেই ৰাতি থৈ দিয়ে তাৰ পাছত তিনি -চাৰিটা মান চাগে ভালকে ৰ'দত শুকুৱাব, কুৱাই লয় অ অ তাৰ পাছতেহে নিমখ দিয়ে। অ উতলা গৰম পানী তিয়াই ৰাখে মানে।
আহ
তাৰ পাছত মানে আৰু পিছত মানে সিহতি ভিনেগাৰটো ইউজ কৰি কৰে আৰু। ভিনেগাৰ যদি ইউজ নকৰে ত এইটো আচাৰ চাগে ইমান ভাল হৈ নাথাকে
অ নাথাকিব মানে পানী ইউজ কৰিছে ন সেইটো কাৰণে চাগে পানীতটো ব্যৱহাৰ কৰাৰ কাৰণে চাগে ভিনেগাৰটো প্ৰয়োজন হ'ব।
অ কিন্তু আমি বা তুমি অ কিন্তু তুমি আৰু আমি কৰা প্ৰচেছটোত আকৌ নিমখ খিনিৰ ভিতৰত সোমাই যায় যে অ অ বিন অ বিনেগ প্ৰয়োজন নাই যিমান দিনলৈকে হ'লেও বেয়াই নহয় হ নাই? অ তাকে কিন্তু মানে এইটো চিজনত আৰু আমৰ আচাৰ বনাইও ভাল লাগে, আৰু খা অ খায়ো ভাল ভাল লাগে, এনেকুৱাও হয় ধৰা আচাৰ বনোৱাৰ পিছত ত সেই আচাৰ নোহোৱাকে ভাত খাবলৈচোন মনে নাযায় ন।
উম, বাকী এ উম তোমালোকৰ ফালে এই হালধীয়া আমি যিটো প্লাম বুলি কওঁ হালধীয়া কালাৰৰ আছে নেকি তোমাৰ তোমালোকৰ ফালে
অ সেইটো যে নাই দেই
অ আমাৰ এইফালে আছে কিছুমানে মানে আমাৰ ওচৰৰ কেইগৰাকী মানে এ হালধীয়া কালাৰৰ যোনটো প্লাম থাকে সেইটো দিও মানে তোমাৰ আচাৰ বনাইছে মই পিছে বনোৱা নাই বাৰু সেইটো আমাৰ ঘৰতো গছ আছে কিন্তু মই বনোৱা নাছিল নাই মানে মই নবনালো মানে
অলপ অ মিঠা টেঙা হ'ব চাগে সেইটো ন
অ অ টেঙা আৰু অ এনেকুৱা মিঠা টেঙা এনেকুৱা উম তেনেকুৱা
সেইয়া আচাৰ মানে যিয়ে ভালকে আচাৰ বনাব পাৰে নহয় চব বস্তু চব বস্তুৰ পৰাই বনাই লয়
বনাই লৈ তোমাৰ কঠালৰ পৰাও বনাই
চয়াবিনৰ পৰা ব শুনিছো অ পাইছো চয়াবিনৰো আছে আচাৰ বনাইছোৱা আকৌ
অ আজিকালি এইটো তোমাৰ ব্ৰইলাৰ চিকেনৰ আচাৰটো ইমান বনাইছে
বহুত বহুত আজিকালি মানে সেই চচিয়েল মিডিয়া মানে
অ, প্ৰায় তোমাৰ দেখো চচিয়েল মিডিয়াত তোমাৰ এই কিবা ব্ৰইলাৰ এইটো আচাৰ তাৰপিছত তোমাৰ গাহৰি মাংসৰ আচাৰ মানে ইমান দেখা পাও নহয় কিন্তু মই আজিলৈকে বনোৱা নাই দেই।
আৰু মোৰ কিন্তু যে মাংস হয় ন যিমান তুমি যেনেকৈ বনোৱা লাগিলে এদিনৰ পিছত আৰু পিছদিনাখন খাবলে মই নাযাব, মানে অকনমান এ যিমান ভাল হৈ আছে বুলি কলেও মোৰ মানে বিশ্বাস নহয়।
অহ মানে অ ভিতৰ কিবা এটা মানে এনেকুৱা পচি গৈছে নেকি মানে
উম অ অ একেইটো ন আমি না নালাগিব, কাৰণ আমি যেনেকে মাংস বনাও কল তাহাতি তেনেকে বনাই তাৰপিছত লাষ্টত কিন্তু টুকুৰা টুকুৰ সৰু সৰুকে মানে কাটি লয় সেইটোৱে তে থাকে অ আৰু অ আৰু তেলত তেলত ভৰাই দিয়ে, বেছি তেলটো অকণমান বেছি লয় কিন্তু পিছত নেমু খেপি দিয়া মই দেখি ক্ষ্য দেই সেই নেমুটোৱে ভালকৈ ৰাখে অ। ভিনেগাৰ দিলে বাৰু অলপমান পাৰেই ন। কিন্তু নেমু উম। কিন্তু তুমি নেমু চেপি দিয়াতনো ভাল হৈ থাকিবনে তেনেকুৱা অনুভৱ এটা হয় আৰু।
অ হয় হয় মানে মনটোত এটা সন্দেহ উপজি থাকে ন।
উম সন্দেহ উপজি থাকে বহুত।
এ ভাল হব জানো মানে এনেকুৱা হব জানো মানে এনেকুৱা কাৰণ আমি আজি অনা মা মাংসটো ধৰা তুমি আজিয়ে খাওঁ হয় ন বনাই মেলি মানে এ কালি কাটিছিলে বুলি ক'লে সেইটো মাংস আৰু আমাৰ বজাৰত কিনিবলৈও ইচ্ছা নাই আৰু নিকিনো আমি।
অ তাকেতো আৰু তেনেকুৱাই আৰু এই একণে বিশ্বাস নহয় মানে। খাই পালে চাগে অ ওচৰৰ পৰা দেখি পালে চাগে হেৰি ভালেই লাগিব পাৰে ন? কিন্তু উম। খোৱা নাই, আৰু কি কি আচাৰ বনোৱাই এনে?
এনে মই দে সেই জলফাই আচাৰ বনাইছিলো তাৰপিছত তোমাৰ ঠাণ্ডা দিনত। এতিয়া তোমাৰ গৰম দিনকনতে তোমাৰ এ আম আচাৰ বনালো তাৰ পিছত আৰু এই ভোট জলকীয়াটো বনাইছো আৰু বিশেষকে তেনে এ একো আচাৰ বনোৱা হোৱা নাই, এতিয়া খৰিচাটো তোমাৰ বনাব লাগি
উম।
খৰিচাটো আমাৰ তাৰমানে বাঁহগছবোৰ নাই ন চবতো কিনিয়ে ল'ব লাগিব। সেইকাৰণে মানে বজাৰত ইমান বেছিকে মানে ওলোৱা নাই এতিয়া বাঁহ গাজটো তোমাৰ। বাঁহ গাজটো ওলালে তেতিয়া মই এই বাঁহগাজৰ খৰিচা আচাৰটো বনাম বুলি ভাবিছোঁ।
অ সেই হেৰি উম উম উম। আমাৰ আকৌ আমি গাঁৱত থাকো যে তাত তে মানে বাঁহগাজ পোৱা যায় ক, অ পায় বাৰু। কিন্তু মানে কাক বাহৰ বাঁহগাজটো বেছি ভাল বুলি কয় ন।
অ সেইটোতো এই তোমাৰ পাহাৰতে বেছিভাগ পোৱা যায় ন?
হা হাবিত থাকে। হাবিত থাকে আমাৰ সেইটো চাইডত হাবি এখন আছে কিছুমানে তাৰ পৰা আনেগে মানে তেনেক অ পাই পাই কিন্তু আমি তাৰমানে হাবিলে যোৱা মানুহৰ পৰা কিনি লব লাগে আৰু।
সেয়ে আৰু আমাৰো তেনেকে মানুহ নাই যে কিনিয়ে ল'ব লাগিব।
উম কেনেকুৱা। অ তাৰপাছত মই খালি তোমাৰ হেৰি এইটো ব ছৰ আচাৰ বৰ বেছি ভালকৈ মানে বনাব নাজানো অ মানে খৰিচা আমি ৰাখো দেই খৰিচা ৰাখো। প্ৰতি বছৰে কৰোঁ খালি আচাৰটোহে মানে বৰ বেছি ভালকে বনাব নাজানো আকৌ আজি তুমি মোক নহ'লে এটা কাম কৰা অ হে এইটো খৰিচা আচাৰটো বনাবলৈও মোক শিকাই দিয়া একেলগে।
অ তাকে মই আমি সেইটো খৰিচা আচাৰটো এনেকে বনাও তোমাৰ এ পিহনাত পিহি মানে অ তোমাৰ এই গাজতটো এই ওপৰৰ অংশতটো নহয় তোমাৰ কোমল কুমলীয়া যোনটো অংশ থাকে।
উম উম উম্।
ওপৰ অংশ নহয় তোমাৰ অলপ গুৰি ফালৰ যিটো কোমল অংশ থাকে সেই কোমল অংশ তোমাৰ পিহনাত দিছো পিচি কেনে তোমাৰ তিয়াই থওঁ দুদিনমান পানীত অকমান। নহলে মানে কি ভেকুুৰী মানে কলা হৈ নাযায় জানো? এনেকুৱা হৈ যায় যে আৰু তোমাৰ টেঙা হ'ব। কাৰণে মানে সেইটো অকণ তিয়াই থ তিয়াই থৈ কিনি পুৰা তাৰ পিছত তোমাৰ টেঙা হোৱাৰ পিছত সেই পানীটোৰ পৰা চেপি চেপি আ উঠাই দিওঁ উঠাই মেলি তোমাৰ তাত মানে যি তেল তোমাৰ গৰম কৰি মেলি তোমাৰ মানে হালধ দি নিমখ দি দিব লাগে জলকীয়া চলকীয়া মানে